অ এইবাৰ হে হৈছে। মোৰ তাত একো অহাই নাছিলে অ অ হেৰি কি ভাল দিয়া তোমাৰ
ভাল কি খবৰ।
আছো দিয়া
উম চাহ খালা
চাহ খালোঁ আমু খালোঁ
অঁ এতিয়া লাঞ্চ ডিনাৰ টো?
এতিয়া ডিনাৰ টো মায়ে বনাই আছে। হ'লে খাম আৰু।
অঁ
পিছে তোমালোকৰ দাৰ্জিলিঙৰ প্লেনটো কেনেকুৱা চলি আছে নে তুমি যাবা নে নোযোৱা?
উম' কি বা চলি আছে সিহঁতৰ কেনচেলে হৈছে নেকি? গমেই নাপাওঁ ইমান, অঁ গমেই নাপাওঁ ইমান।
আকৌ চোন টিকেট কাটি আহিছিলে বোলে?
আঁহ তুমি আপোনালোক'ক কৈছে যাব লৈকে?
আমাৰ আমাক কৈছিলে কিন্তু মই যোৱা নাই। তুমি যোৱা বুলিয়ে ভাবিছিলো।
নাই নাই নাই যোৱা সিহতৰ কি- কিবা মানে একো মানে নাই যাব, নাযায় এনেকুৱা হৈ আছে। সেইকাৰণে- মানে মইও কৈছো মই নাযাওঁ।
যাবচোন সিহঁতে টিকেট কাটি আহিছে তো। ন তাৰিখৰে টিকেট কাটিছে । উম' হেৰি যাই আছে নহয় আমাৰ হেৰিৰ পৰা নিলোফা বা'হত। নিলোফাই টিকেট কাটিব গৈছিলে। সেইটো কাৰণে মই গম পালো।
কোন তাৰিখে বা যাই?
ন' তাৰিখে যাব সেইটো কোৱা ডেটতে ন' তাৰিখে যাই কাৰণে চাগে।
গ্ৰুপত চোন একো কোৱা নাই? একোৱে দিয়া নাই, একোৱে ইনফৰৰ্মেশ্যন দিয়া নাই। আৰু মানে যাব নে চিয়ৰ হ'ল নে ফিক্স হৈছে।
তুমি সেইটো গ্ৰুপত নাছিলা নেকি ট্ৰিপ টু দাৰ্জিলিং।
সেই তো'ত নাই।
অ সেইটো কাৰণে গম পোৱা নাই চাগে সেইটো গ্ৰুপতহে কথা পাতে- ইহতে। এনেই মইও ইমান একো গম পোৱা নাই কিন্তু নিলোফা মোৰ কাজিন হয় যে। সেইটো কাৰণে তাই যাব কাৰণে গম পাইছো আৰু।
আচ্ছা।ভালেই আমি এতিয়াও যে ভূটানো যোৱা নাছিলো।
ভূটানো নগলা নেকি তুমি? অ তোমাক দেখা নাই ভূটানত।
অ স্মৃতি জোৱান আছিল।
অ
মানে তাৰে লগত আছিলো ন' ইমান মানে আৰু বেলেগৰ লগত ইমান নাই। সেইকাৰণে ই যোৱা নাই মই কেনেকে।
অ সেইটো হয় বাৰু।
দাৰ্জিলিং টো যাব মন আছে। সিহঁতৰ কি হ'ল কিমান মানে প্ৰাইচটো কিমান আছে? কিমান ফিক্স কৰিছে লাষ্টত?
প্ৰাইচটো কিবা চিক্ ঠউজেই নে এইট টাউজেন নে কিবা সেনেকুৱা আছিলে।
অঁ বেচিবোৰ চোন কেনচেল কৰিছে সিহঁতিবোৰে।
হাঁ?
সিহতিবোৰে চোন কেনছেল কৰিছে নাযায়?
উম' সিহতৰ টো ইমান গম নাপাওঁ।কেইটামান যাব আমাৰ চিক্স চেমৰ পৰা চাগে- চাৰিটা যাব নেকি। চাৰিটা যাব চাগে। তোমাৰ হেৰি যাব জুৰি বা যাব, নিলোফা বা তাৰপিছত অনুৰাগ আৰু- চুন্মনি চাগে আমাৰ চিক্স চেমৰ ইহত চাৰিটাই যাব। আৰু বাকী জুনিয়ৰছ যাব, তোমালোকৰ পৰা যাব, ছেকেণ্ড চেমৰ পৰা যাব যোৰহাট।
আমাৰ ফ্ৰীপ চেমৰ চোন চবেই কেনচেল কৰিছে মই নাযাওঁ মই নাযাওঁ এনেকে।
হেৰিয়ত যাবচোন নত নাযায়
অ জিতেন আৰু ৰাজাবোৰুল অকল চাগে ।
আচ্ছা বাকী নাযায় আৰু তোমালোকৰ কোনো ।
অ বাকীবোৰ চোন গ্ৰুপতে কৈছে কিম আমি নাযাওঁ আমি নাযাওঁ । প্ৰাইজৰ কাৰণে আৰু ষ্টেৰ কাৰণে ৰিজনটো।
সেইটো কাৰণে নাযায়।
লাষ্টট্ৰিপ আছে আৰু ছাৰে যাব না?
উম যাব বুলিতো কৈছে যাব চাগে বাকী কলেজ এতিয়াতো বন্ধ হৈছে । চাগে নে তোমালোকৰ ইণ্টানশ্বিপ চলি আছে চাগে ।
টিচিঙৰটো লৈছিলোঁ ।
কমপ্লীট ন?
অ কমপ্লীট।
তোমালোকে কলেজত যাই-যাই কৰিব লগা হোৱা নাই আৰু
নাই ।
আমাৰ যে জুলাইৰ মাহটো গোটেই খাইছিলে অ আমাৰ জুলাই মাহটো নাই আমাক উমহো । এনে তোমাৰ যেতিয়া ফৰ্মখন দিছিলে অনলাইন তেতিয়া তোমাৰ হেৰি দিছিলে । নিজৰ মতে চুৰ্জ কৰিব দিছিলে কোনোবাই যদি কিবা চাৰভিৰ্চত । কৰে বা গ্ৰাফিক ডিজাইনিংত কৰে । কৰিব দিছিলে আৰু আমি সেইমতে চুজো কৰিলো চবে কিন্তু লাষ্টত যাই থয়েই এটাই বস্তু কৰাইছে চবকে সেই কম্পিউটাৰ তোমাৰ চবকে এক্সেল, এম এছ এইবিলাক। শিকাইছে। আৰু তোমাৰ নাই দিয়া অকল শিকি তাই মানে যাক যি শিকাইছে। চবকে চেমে আৰু তোমাৰ গোটেই জুলাইৰ মাহতো সেই ভৰ গৰমত আমি তাতে এ ওপৰ যে ৰুমকেইটা টু জিৰ' ওৱান, টু জিৰ' টু অ সেই সেইকেইটাত বহি-বহি ভৰ গৰমত আমি ক্লাছ কৰিব লগা হৈছে।
তাতে এতিয়া ভাল আমাৰ।
অ ভাবি চোৱা তোমাৰ কলেজখনৰ গোটেই তোমাৰ ফিফ চেমিছ ষ্টাৰৰ যিমান ষ্টুডেন্ট আছে গোটেই কলেজখনত সেনেকে আমি জমা হ‌ওঁ তাতে। উম কম্পালচৰি আছিল। যোনে-যোনে কৰা নাই, তোমালোকৰ কোনোবা নকৰাকে আছে নেকি?
নাই-নাই চবেই কৰিছে এইটো।
আমাৰ যোনে-যোনে কৰা নাছিলে তিনিটা মান আছিলে। সিহঁতৰ বেক ব্ৰেক লগাই দিছে। এতিয়া যে সিহঁতে ছিক্স চেম যে একজাম দিলে কিন্তু সিহঁতে ফিফ চেমৰ অহা বছৰ আকৌ দিব লাগিব এক্সাম গোটেইখিনি।
মানে ফ'ৰ ইয়াৰ গ্ৰেজুৱেটটো নকৰা?
মই ফৰ্থ ইয়েৰটো নকৰো চাগে।
এনেই ইয়াতে টাইম ৱেষ্ট জানা। ইয়াতকে আমাৰ এক্সপেৰিয়েন্সটো লাগে, ইয়াতে একো নাই।
এ সেইটোৱেই মেইন কথা আৰু বোলে যদি এনেকৈ ভাবিলোঁ হয় কি প্ৰফেচাৰ-চফেচাৰ হ'ম তেতিয়াতো লাগিলেই হয় বাৰু। মেইনলি মোৰ সিটো লাইনত যোৱা মন নাই ন। ত এনে আৰু টাইম ৱেষ্ট । কৰাৰ নিচিনা হ'ব আৰু এটা বছৰ গুচি যাব ন।
উম।
মই যোনটো লাইন ভাবি থৈছো তাতে যাওঁ আৰু ভালকে।
উম, অ সেইকাৰণে আমিও ন কৰি ইয়াতে মানে ইটো কমপ্লিট যেতিয়া হৈ যাব বি এ টো, বি এ তোত এডমিছন টো ল তাতে অকল এক্সপিৰিয়েন্সটো পাম। ইয়াতে কি এনে যাই কিনে এক্সাম দি আৰু হয়।
উম এইয়ে। মই হেৰি দিয়াৰ কথা ভাবিছো তোমাৰ। এই জানুৱাৰীত চি ডাব্ল ই ডি এন্ট্ৰেনস হয় যে তোমাৰ ডিজাইনৰ ও ওপৰত। অনলাইন জুন। বিলাক ডিজাইন থাকে। এপ ডিজাইন কৰা গ্ৰাফিক ডিজাইনিং বা কিবা কিবি। সেয়াই দিম আৰু দি চাও পালে
অ, যোনটো লাইনত যাবা সেটোতে দিবা আৰু। ইয়াতে এতিয়া ফ'ৰ ইয়াৰ গ্ৰেজুুৱটে যদি আমি কৰিম তে হ'ল আৰু। আৰু ইয়াতে কি তোমাৰ ছেভেনটি ফাইভ এতেন্দেন্স লাগিবই। যোনে ঘৰৰ ৰেচপনচিবিলিটি উঠাই আছে তাক মানে জবটো কৰায়। কেনেকে কৰিব? আমি চোন ফিভছেমত ইমান ক্লাছ নকৰো। চবে কিবা কিবি ইনকাম কৰি আছে।
উম আৰু তোমাৰ আজিকালি লাগে ন। তোমাৰ অকল এ পাপাৰ বা ঘৰৰ এজন মানুহে ইন কৰা ইনকামেদি নহয়, আমাকে লাগেছো
অ অ আমাৰ খাইচা এইটো লাগে।
তোমাৰ এতিয়া চাবা এই তুমি ইন্টাৰ্নশ্বিপ যে কৰি আছে। কৰি আছা সেইটোতো তুমি এনে। কৰা নায় ন তুমি ফিভতিন সন্দ্ৰেত দিব হৈছে নে মায়।
নাই দিয়া আমি।
ফিফটিন হাড্ৰেড নে কিমান তোমালোকৰ।
নাই নাই আমাক খোজাই নাই।
সোধা নাই সুধি পুচি লৈছানে তোমালোকে।
অ পইচাটো খোজা নাই এতিয়া।
আমাৰ কিন্তু লৈছিলে আৰু য। ন নাই তাত। সি মানে আধা দিছিলে উম সি আধা দিছিলে তোমাৰ সাত। শটকা দিছিলে আৰু কিবা দিব আছিলে তথাপি তাইৰ। কলা বুলিয়ে ধৰিছে তাক ত সুধি লবা পইচা পাতিৰ কথাটো যদি শুনা নাই।
নহয় সবকে মানে পইচাৰ কথা কোৱাই নাই একোৱে।
তোমালোকৰটো নল'ব আৰু তোমালোকৰ আমাৰ নিচিনা হোৱা নাই ন। তোমালোকেতো নিজে গৈছা ন স্কুলে স্কুলে বা এক্সপিৰিয়েঞ্চ কৰিছা। আমাক টিউশচন কৰোৱাৰ নিচিনা কলেজতে বহাই কেনে টিউশচন দিয়াৰ নিচিনা কাম।
সেই কাৰণে চোন পইচা লৈছ। আমি নিজে বিচাৰিছো নিজে চাইন লৈছো নিজে মানে কৰিছো ন। তাতে আমাৰ ইমান পোন্ধৰশ গুছি যায় সেইকাৰণে চাগে। লোৱা নাই পিছত লব এক্সজামত চাগে।
উম লব চাগে। অ এক্সজমত লব পাৰে তোমালোকৰ আৰু নল'বও পাৰে লোৱা নাই যদি। কিয় কৈছো তোমালোকে। মানে স্কুলত যাই বা কিবা হেৰি কৰি সেনেকে কৰিছা ন। ত তোমালোকে হিচাপ মতে পাবহে লাগে তোমালোকে দিব নালাগে।
অ ক'ত দিব আমাক আমি যেতিয়া চাৰ্টিফিকেটত। মানে লাষ্ট দিন আহিছে ছাৰো কৈছো ছাৰ আমাক। চাৰটিফিকেট লাগে সি কি কৈছে জনা সি এটা এপ। এফৰ চাইজ পেপাৰত তুমি লিখি কিনে আহিবা তাতে আমি চাইন দি দিম। আমি কৈছো এইটো কি চাৰ্টি ফিকেট হ'ব আমি নিজে বনাই লম। অঁ এনেকে কৈছে, তাৰ মানে এক টকাও খৰচা নকৰে।
আমাক কিন্তু চাৰ্টিফিকেট দিছে।
পইচাও দিছা ন, আমি চোন দিয়া নাই ন ইয়াতে, আমি নিজে কি কৰিছো এইটো চাৰ্টি টিকেট টো ওলাইছো, ওলাই ইডিট কৰি কিনে ওলাই কিনে সিহঁতক দিছো তাতে চাইন কৰি কিনে ষ্টামটো দিছে। আমাৰে খৰচা চব। অঁ। আৰু এতিয়া যিমান দিন আমি গৈছো, জি পি এছত মানে যিমান ফটো লৈছো ইটো ওলাই কিনে ষ্টেপলাৰ কৰি কিনে দিব লাগে। তাতে আমাৰ ইমান খৰচা হয়। সেইকাৰণে লোৱা নাই নেকি। অঁ।
কৰিব দিছে ন, ইমান দিন কি কি কৰিলা বা লিখা মেলা কৰি কেনে?
অঁ এটাৰ পৰা ৰিপৰ্ট বনাব লাগে। অঁ কেনেকে বনাব লাগে মানে পোৰা?
অঁ মোৰ তাত চাগে ফাইলটো আছে, মই তোমাক চেন্ড কৰি দিম দিয়া। বিচাৰিব লাগিব, ৰাজা বোলেও সুজিছিল মই বিচা বিচাৰি পোৱা নাছিলো আৰু পাহৰিও গ'লো। সি যোনদিনা খুজিছিল সিদিনা মই বিচা বিচাৰি নাপালো কিবা কৰি আছিলো।
অঁ এতিয়া বিচাৰি যদি পাবা দিবা হা। মানে এইটোৰ মতে আমি মানে এটা মানে হৈ যাব এক্জাম্পলটো মানে এনেকা কৰিব লাগে। এতিয়া চোন নবনাওৱে। মানে আ যেতিয়া কলেজৰ খ খোলাৰ এক সপ্তাহ আগত তেনেকুৱা।
অঁ হ'ব দিয়া মই তোমাক চেন্ড কৰি দিম বিচাৰি কেনে।
উম।
সেইটো ফাইনেল ৰিপ'ৰ্টটো লয়েই আৰু সিহঁতে।
অঁ। আমাৰ কলেজত মানে যিমান ক্লাছৰ আছে চবে সেইকাৰণে কৰিছে, চবে কৰি দিছে না নাই কি বেক লাগিব বেক লাগিব। সেইকাৰণে চবে কৰিছে এইটো, ইণ্টাৰ্নশিপটো।
অঁ। অঁ বেক লাগিব নকৰিলে।
আঁহ।
আমাৰ কেইটাক কিন্তু যোনে যোনে কৰা নাছিলে আহ সিহঁতে তো কলেজত নকৰিলে ন কিন্তু সিহঁতক এটা চান্স দিছিলে কি, বাহিৰত যদি কোনোবা কিবা জব কৰি আছে, ত' তাৰ পৰা চাৰ্টিফিকেটখন আনি দিব লাগে আৰু সিহঁতক। আৰু তোমাৰ হেৰি প্ৰেজেনটেচন লৈছিলে ন আমাৰ।
অঁ অঁ।
নিজে নিজে দিব কৈছিলে। তাৰে কিছুমানে দিছে দিয়া কেই তাই বাৰু বেগ লগা নাই সিহঁতে পাইছে আৰু যোনে যোনে দি দিয়া নাই সিহঁতৰ বেগ লাগি গৈছে।
আচ্ছা।
উম।
আমাৰ চোন কিমান কিমান এক্জাম্পল দিছে মানে অপচন দিছে, কিমান চোন চিট চিটি চেণ্টাৰতো কৰিছে, চিটি চেণ্টাৰ অ চিটি চেণ্টাৰ ম'ল, তোমাৰ মানে তুমি যোনটো লাইনত যোৱা এনেকুৱা মানে।
এনেকে হলে কৰিও ভাল লাগে, তোমালোকক যেনেকে দিছে। আমাক নিদিলেই যে আমাক একো চান্সেই দিয়া নাই। আমাক অকল তোমাৰ হেৰি কৰি দিয়ে আমাক শ্বিফ্ট টাইপ কৰি দিয়ে। তোমাৰ কিছুমানৰ থাকিব আহ । উম চাৰে নটা মানৰ পৰা বাৰটালৈকে থাকিব আৰু তোমাৰ । এটাৰ পৰা তোমাৰ পাঁচটা ছয়টা লৈগে থাকে, কমাৰ্চৰ বেলেগকে তোমাৰ হেৰিৰ বেলেগকে চাগে
মই কিবা এটা হিচাপত তেনেকে তোমাৰ চিফ্ট টাইপ কৰি দিছিলে আৰু যদি আমাৰ দে চিফ থাকে সিহঁতৰ মৰ্নিং চিফ থাকিব সেনেকোৱা টাইপ, কিন্তু আমি একোয়ে নিশিক শিকিলো আৰু সিহঁতে যোনবিলাক শিকাইছে ধৰা এক্সেল এক্সেলত মাৰ্কশ্বিট বনোৱা বা কিবা কিবি আমি কালাৰ চালাৰ কৰিও দেখাই দি আহিছো। প্ৰেজেন্টেছন বনাব দিছে ধুনীয়াকে আমি । ৱাল্ট পেপাৰ চৱাল পেপাৰ ড্ৰয়িং শ্ৰয়িং কৰি চব দেখাই দি আহিছো। আৰু দেবাদাৰ পৰা সিহঁতে কোনোবা এটাই কিবা এক্সট্ৰা এটা শিকিয়ে গৈছে দেবাৰ পৰা।